কি খবৰ
এ, আছো আৰু।
বহুত দিনৰ পাছত।
তাকে মনত পৰিলে কৰিলো আকৌ।
ভালেই কৰিলা।
এ নহয় মানে কি জানা তোমালোকৰ মায়ে কাপ পূৰ্বই বুলি মই জানো যে।
অ', অ।
তাৰ পিছত মোৰ মানে এই বিয়া এখন আছে মোৰ মানে খুব বোৱা কাপোৰ এযোৰ পিন্ধিব মন গৈ আছে সেইটো কাৰণে বোলো তোমালোকৰ ঘৰত আছে নেকি বা বৈ আছে নেকি এতিয়া আৰু এনেও মোৰ মায়েও সুধিছিলে এ বেলেগ কিবা কাপ পোৰ আছে নেকি মাকো লাগে বোলে
অ', তোমাৰ এতিয়া লগাইছা আৰু এযোৰ। তোমাৰ এনেই মানে এই মিচিং চাদৰ মেখেলা বোৰ যে আজিকালি তেনেকুৱা। তৰপা বোৱা তেনেকুৱাকে লগাইছে আৰু তোমাক কেনেকুৱা হিচাপ
অ মোৰ মিচিং কাপোৰযোৰ বোৰ বহুত মন আছে মায়ে সেই তেনেকেও বব জানে ন
অ', জানে জানে।
অ মোক কবাচোন মানে মাক সুধিবাচোন কোন যদি মোক দিব পাৰে মোৰ বহুত মন আছে তেনেকুৱা আৰু বৰ ভাল লাগে বৰ ভাল লাগে আৰু এই যে এ বোৱা চাদৰ চাদৰ যে আমাৰ মায়ে গৰমত পিন্ধি খুব ভাল পায় অ', তুমি আছে যদি সুধিবাচোন। হ
তেনেকুৱা আছে মাজতে কিন্তু অলপমান বৈছিলে বাৰু উম এতিয়া সুধিব লাগিব ৰব
অ', সুধিবা। মই বোলো তাকে সুধোঁ, মোৰ মানে ইমান মন গৈ আছে। অ', তাকে ক কথা পাতিবলৈ এতিয়া উ পাতিবলৈ মায়ে মোক সিদিনাখনৰ পৰাই কৈ আছিলে জানা মইহে একো কোৱা নাছিলো
মানে বৰ ভাল লাগে ন তেনেকে বোৱা কাপোৰ বোৰ পিন্ধি
অ বহুত ভাল লাগে আৰু জানানে শান্তি লাগে নহয় গৰমত আমাৰ মা হতে কৈ আছে ইমান অশানত এতি ইমান অশান্তি এইবোৰ কাপোৰ আৰু আজিকালি কিছুমান কাপোৰ আছে যে কোচ খাই আহে যে
অ' আৰু ইমান খহতা খহত নিছিনা।
অ কুছ খাই আহে বৰ অশান্তি এ ধুনীয়াকে এ কি কাপোৰ কয় মই নামটো নাজানো বক বগা যে পাৰি দিয়া এনেকে তেনেকুৱা চাদৰ বিলাক অ তেনেকুৱা চাদৰ মানে অ বয় এ অ তাকে এই আচু দিয়া নিচিনা। নিচিনা চাদৰ যে এনেকে নীলা ৰঙা পাৰি সেউজীয়া পাৰি তেনেকুৱা পাৰি দিয়া মানে চাদৰ লাগে মাল দুখনমান মায়ে কৈছিলে তোমালোকৰ তাত তে পাম বুলি সেইটো কাৰণে বোলো মই সুধি দিওঁ আ আছে যদি মই মা লে কেইখনমান তোমালোকৰ ঘৰৰ পৰা গৈ লৈ আহিম গৈ আৰু মোকো কাপোৰ এযোৰ লাগে পাই
অ নিবাহি নিবাহি এ বনাই থোৱা আছে আছে বাৰু তেনেকে
আকৌ তুমি মাক ভালকে সুধি ল'বা। বুইছা বেলেগলেও কাৰোবালেও বব পাৰে নহয় ঠিক নাই
অ মই সুধি চাম বাৰু যদি বেলেগলৈ বোৱা নাই তেতিয়া ল'ব পাৰিবা আৰু তেনেকুৱা চাদৰ বোৰ বিশ বিশেষকে তোমাৰ নামঘৰ বা মন্দিৰলৈ লৈ যাবলৈওঁ ভাল লাগে যে
অ' বৰ ভাল অ'। তোমালোকৰ সেইখিনিতে পোৱা যায় আৰু বহুতে বয় ন তোমালক পঢ়ি কেনদে
অ বয়, বয় তোমাৰ যথেষ্ট খিনিয়ে বয় বাৰু।
অ' ভালেই তোমাৰ এতিয়া ক'বালৈ পিন্ধি যাবলৈ হ'লেও পতককে মাৰ ভাগৰ কাপোৰ এযোৰ লৈ যাব পাৰা। তুমি যে মই যাওঁতে এবাৰ যে হালধি সেয়া এযোৰ দেখুৱাইছিলা বৰ ধুনীয়া লাগিছিলে দেই।
অ ভাল লাগিছিলে ন সেইযোৰ
অ সেইযোৰ পিন্ধি তুমি যোৱা নাই কবালৈ কৈছা জানাই
তেনেকে আৰু ধৰি লোৱা ঘৰত তেনেকেতো পিন্ধা নহয় ক'বাত গ'লেহে পিন্ধা
কেতিয় বা ছোৱালী মানুহৰ তেনে ক'ত আমি পিন্ধো এইবাক কাপোৰ এনেই পিন্ধি থাকো এই এদিন দুদিনৰ কাৰণেই লাগে
আৰু নহয় পিন্ধি পেলাই কেতিয়াবা ফটো এখন কিন্তু গৰম দিনকেইটাত দেখোন তমাৰ এনে কাপোৰ এযোৰ পিন্ধিবলৈকে মন নাযায়
অহ তাকে
তোমাৰ মানে কি আৰু বোৱা কাপোৰ বোৰ বিশেষকে বৰ ভাল লাগে কেলে তোমাৰ পাতল পাতল নিচিনা হয় যে আৰু গৰমত পিন্ধিবলৈ বিশেষকে আৰাম লাগে
সেইটোৱে
তাৰপাছতে বাকি তোমাৰ এতিয়া ধৰি লওক মানে তোমাৰ মিচিঙৰ মিচিং চাদৰ মেখেলা লাগেনে নে কি
অ মিচিঙৰ নিচিনা হলে অকনমান ভাল হয় আৰু
গম পাইছো তেনেকুৱা তোমাৰ দাঁত নিলা অ', দাঁত নিলা, কলা বা ৰঙাই এনেক কব ভাল লাগে আৰু।
ৰঙা আকৌ তেজাল টোহে ভাল লাগে হয় নে ব
ভাল লাগে, ভাল লাগে আৰু তোমাৰ খালি গৰমত আকৌ ক'লা আৰু এই বৰ দাঠ ৰং বোৰ পিন্ধিলেও কিবা গাটো কিবা কিচকিচাই থকা নিচিনা লাগে।
এ, মইও এতিয়া জানা নে, এই টি চা ওলাই গ'লে টি চাৰ্ট পিন্ধি গ'লে মই একদম পাতলা পাতলা চাইহে পিন্ধি চাওঁ। যি তি নিপিন্ধো একদম গৰমত নোৱাৰি আৰু পগা টি চাৰট। তেনেকুৱা বিলাকে লৈ যাওঁ। নহ'লে বহুত অসুবিধা হৈ যায়।
অ', তুমি ঘৰতে চাবাচোন, গৰম দিনকেইটাত ইমান মানে কিবা হাত দীঘল, চাত দীঘল দেখোন পিন্ধি থাকিবলৈ মনেই নাযায়।
নাযায় নাযায় আৰু এই মানে মই কেনেবাকে কিবাকে একে পাতলা গেঞ্জি কাপোৰৰ বস্তু পাও নেকি সেয়া আছে এইটো ক আগৰ পুৰণা নহলে দিগদাৰ হৈ যায় অ মই যে ঠাণ্ডা দিনতে পিন্ধি পিন্ধি কিছুমান কাপোৰ অকনমান পাতলা কৰি কৰি থৈ দি যাতে গৰম দিনত শান্তিয়ে পিন্ধিব পাৰো
অ আৰু তোমাৰ ধুই ধুই পাতল কৰি দিলে তোমাৰ পিন্ধি দিলেও ভাল হয় নহয়
অ তাকে আৰু জানানে মোৰ বেডশ্বিট কটনৰ নহলে মই শুব নোৱাৰু মোৰ ইমান দিগদাৰ মানে নহয়
অ সেইটো বস্তু মোৰো আছে নহলে তোমাৰ এ যি মানে কাপোৰ বিলাক কিবা গা চাবোৰ বৰ খজুৱাই অ যে সেইটো মই একদম আ সৰুৰেপৰা নোৱাৰো এতিয়া মই সেই বস্তুতো মই বেলেগ অসুবিধা পাও অঁ গৰম দিনকিটা যে লোক কৰ ঘৰলে যা খাবলেতো আৰু দিগদাৰ।
আৰু দিগদাৰ আৰু দিগদাৰ আৰু জানা নে মোৰ হেৰি কাপোৰযোৰ লাগে মানে মোৰ নিজৰে বা জনীৰ বিয়া আছে মানে। এনেই বেলেগ কাপোৰ পিন্ধিছো ত' কিনিছো মানে, চিলাইছো আৰু ই মানে, এনেকুৱা বোৱা টাইপৰ এযোৰো লাগে আৰু তেতিয়াহে মানে, অকণমান মোৰ ভাল লাগে কিবা এটা।
গম পাইছোঁ, ভাল লাগে বাৰু হয় তাকে, তুমি মই মাক বাৰু সুধি চাম যদি ধৰি লোৱা বনাই থৈছে বেলেগলৈ তেতিয়া বাৰু বেলেগকে এযোৰ বনাই দিব আৰু।
অঁ কিন্তু ব হ'ব বাৰু মই আগতীয়াকে কৰিছো মানে সময়ও আছে মানে। এ, আঙঠি পিন্ধোৱাটো হৈ গৈছে হে, সেইটো কাৰণে মানে, বিয়ালে অকমান টাইম আছে। তেতিয়া মানে বনাই দিব পাৰিব, মানে বৈ দিব পাৰিব আৰু।
এতিয়া মইও কাপোৰ বনাইছো নহ
অ হয় নেকি এ
অঁ! তোমাৰ কাপোৰ বনাইছো মানে, এই ফেব্ৰিক দি পেলাই আৰু।
অঁ! তেনেকে বনালেও ভাল লাগে।
অঁ! আকৌ, মায়েতো তোমাৰ এম্ব্ৰইডাৰী কৰিও বনাই ন। মা তেনেকেও, মায়ে চাদ -মেখেলা বনাই। ক' ময়ো
তুমি জানানে অকমান কটন নিচিনা কাপোৰত মানে তেনেকে চাবা পাৰে নেকি, এনেকুৱা অকনমান খুব কমকে আৰু বোৱা কাপোৰ বিলাকত তেতিয়া ভাল লাগে, আমাৰ মাৰ কাৰণে এই নামঘৰলে তুমি যাব ন'।
গম পাইছো অ'! চা ক'ব লাগিব ৰ'বা, মই মই সেই, তেনেকে মানে বোৱাটো এতিয়ালৈকে, শিকাগে নাই আৰু লাহে লাহে শিকিব লাগিব আৰু সময়বোৰো নিমিলে যে।
আম অঁ
এতিয়া এনেই তোমাৰ ব সেইটোয়ে বৰ্তমান। এনে, ফেব্ৰিক দিয়া কামটো
অঁ!
তাৰ পাছত সেইযোৰ বনাই থাকো কইতা কইতা ভালে মান কেইযোৰ মানে কৈছো এই সে বনাবলৈ
এ' কয় কয় কয় তেনে অকমান জানিছিলো কিন্তু মানে তিঃহোৱা দুযোৰ মান আগতে বনাইছিলোই এতিয়া, বহুত দিন বনোৱা নাই আকৌ বস্তু বস্তুখিনি গোটাই লোৱাটো এটা ডাঙৰ কথা দিয়াচোন।
অ' তো আৰু বিহু সময়ত বিশেষকে মোৰ আহিছিলে তোমাৰ এই কপৌফুলৰ ডিজাইনত আ
অহ', -হয়-হয় বৰ ধুনীয়া লাগি,
কিন্তু সময়টো নিমিলে সেইটো সময়তে পৰীক্ষাও আহিলে তাৰপাছতে তোমাৰ আৰু তোমাৰ আকৌ গহনা অলপো বনাবলগীয়া আছিলে সেইখিনি কামত লাগি থক তাৰ কাৰণে মানে সময়টোৱে নিমিলে পাই বৰ দিগদাৰ হয় কেতিয়াবা সময় মোৰ নিমিলেগে যে
মানে ভাবি আছো গম পোৱা যে কিবা এটা কৰি পেলাই অকমান মানে নিজেও সময় পালে এনেকে বনাবলে কিন্তু মানে এতিয়া মোৰ পাৰা নাই আৰু বস্তুখিনি গোটাই লওঁতো ও টাইম লয় দিয়াচোন
লয় লয় আৰু তোমাৰ বস্তু তুমি চাবাচোন, একেটা সময়তে তুমি গোটেই বস্তুখিনি নোপোৱাও।
অ আৰু ধৰা
ভাগে ভাগেহে ল'ব লগীয়া হয় আৰু তোমাৰ পঢ় আৰু তোমাৰ এনেক কোৱা হয় পইচাকিটা থাকোতেই তুমি একে লগতে সোমোৱাই দিবও নোৱাৰা ন'
অ' আৰু আমাৰ জানানে এচাইটমেণ্ট ৰ যিমান কাম থাকে উম অ' মানে আচৰিত লাগে লাগ লাগি যায় ইটোৰ বা সিটো, সিটোৰ পিছত সিটো শেষেই নহয় গম পোৱা।
হয়, হয় সেই সোপাত লাগি থাকোতো আমাৰ কম সময় যায় নি। নে এইবোৰ কামেই কৰিবা। কিন্তু তোমাৰ সেইয়া ব্যস্ততা যিকন বোলে তুমি এনে আছো সেইকণ সময় ফোন কৰি ভাল লাগে আৰু দিয়াচোন।
অ', এতিয়া কিছুমানেতো বহুত ধুনীয়া ধুনীয়া বনাই আকৌ মই চাই থাকো নহয় মোবাইলত। মই তাৰ পৰাই কেতিয়াবা এনেকে শিকো কিন্তু জানা নে চকুৰে দেখি শি তাৰ ওপৰত তেনেকে শিকাটোৰ মাজত বহুত পাৰ্থক্য আছে।
পাৰ্থক্য আছে আৰু তোমাৰ এনেকুৱা হয়, খালি এটা বস্তু বৰ বেয়া লাগে, কেতিয়াবা যে', তুমি কিবা এটা কৰা, কৰা পিছত কিছুমান মানুহে যে, সেই বস্তুটো যে', নুহুধাকে যে পতক্কে পচ-চচ কৰি দিয়ে ন', সেই বস্তুটো বৰ বেয়া দেখুন। তোমাক লোক হুধেও, নেমেলেও আৰু তোমাৰ, অ ', কওক এতিয়া শিকিব বিচাৰিলে শিকিব লাগে ন? মানুহে দেখি চাই লৈ পেলাই বস্তুটো শিকা, তুমি লোকৰ বস্তুটো কেলে তুমি লৈছা?
অ', -নিজৰ কৰ্ম -খিনি এনেই গুচি যো, যোৱা নিচিনা হয়। হয় নাই বাৰু?
মই যে তেনেকুৱা কিমান পাইছো ইমান বেয়া লাগে, আৰু তোমাক সময় উলিয়াই- উলিয়াই ইমান কষ্ট কৰি -কৰি বনাও তেনেকুৱাত বৰ দুখ লাগে। আৰু ভালহে লাগে ন', তুমি বনোৱা বস্তুটো- কোনোবাই শিকি, চে ভাত ভালেই লাগে। সেইটো ভালহে পাব লাগে। কিন্তু কেতিয়াবা কিছুমান মানুহে সেই বস্তুতটো যে, ' কৰি- তেতিয়া, বৰ বেয়া লাগে। তেতিয়া-
উম', -সচাকে দেই মই ভাবিব লগীয়া কথা। অ', -জানানে! আজিকালি অহ', মানে- একদম গৰমৰ কোবত মই, এইবোৰত বহিবও নোৱাৰা হৈছো। কাৰণ ফেন খনৰো ইমান প্ৰয়োজন, ফেনেও কামত নিদিয়া নিচিনা হৈ যায় মাজে সময়ে।
নাই আৰু তোমাৰ এইবোৰ কাম কৰিলে তুমি এনিটাইম ফেনটো লবও নোৱাৰা নহয়।
তাকে,
চাদৰ খনতে তুমি, কিবা এটা লগাই থাকোতে তোমাৰ চাবাচোন ফেন-খন দি থলে, পতককে উলত-পালত হৈ যায় বৰ দিগদাৰ।
বৰ দিগদাৰ - বৰ দিগদাৰ। আৰু শুনা না তুমি কিন্তু মাৰ আগত কথা পাতিবা দেই, মোক
অ', পতিম -পাতিম মই পাতিম- পাতিম দিয়া। অ', -ঠিক আছে-ঠিক আছে দিয়া হ'ব।